হু
হেল্ল'
হেল্ল' হেল্ল' কি চা শুধিছা নে তুমি
উ
অ এতিয়া সদ পাইছো অবাত নেটৱৰ্কৰ প্ৰব্লেম আছিলে নেকি
হেল্ল'
সুধিছো সুধিছো এতিয়া শুনিছা না শুধনিছা নে আহ বাকী কোৱাচোন কি কৰিছা হয়
আছো বাগৰি আমাৰ কাৰেণ্ট নাই পানী নাই ৰাতিপুৱাৰ পৰা
উ
এতিয়াও নাই বতৰটো কালি বহুত ডাঙৰ বৰষুণ ৰাতিও বহুত ডাঙৰ বৰষুণ সুণতিবও বৰষুণ কিন্তু কাৰেণ্টো যাব লগীয়াকে তো তেনেকুৱা নাই এতিয়া পানী নাই টেংকিত এতিয়া তেনেকে আৰু
কাপ কৰি আছে তেকি চাৰ ফলত এনেকে কাটি থব লগগীয়া হৈছে
হ'বও পাৰে দেই
বাকী ভাত পানী খালা ন
ভাত পানী খালো দিয়ক
আৰু বাঁহত আছে ময়ো এই ভাতকেইটা খালো ভাতকেইটা খাই বাচন বতন ধৰি বিচনাত পৰিছো অবাত তাক বায়সত আছে
আছে দিয়ক আছে মোৰ জানো কি হৈছে চ কালিৰ পৰা ইমান মূৰ বিষ এতিয়াও মৰটো একদম টিঙাই আছে
পথৰ তালে আছে অ আহে প হয় হয় বতৰৰ কাৰডে হৈছে বুজিছা এদিন গৌৰৱ এদিন অবমান ঠাণ্ডা সেইকাৰণে হৈছে আৰু মানে কি হলে বতৰটোত মানে তোমাৰ ধৰিলা বহুত ভেনৰ চেন কৰি থাকিব লগীয়া হয় যে কৰি থাকিবলগীয়া হয় সেইকাৰণে হৈছে এনেকোৱা। তুমি তাক কাম কৰিবাচোন অলপ গৰম পানী ল'বা কাৰ ম পতি ল'বা। গৰম পানীত তুমি ভিকস দি পেলাই সেই তুমি ভিকসৰ সেইটো যিটো ভাপ সেই ভাপটো তুমি ন ল'বাচোন নাকদেই অলপ যথেষ্ট আৰাম পাবা।
ঠিক আছে বাৰু।
তেনেকে কৰিবা আৰু এতিয়া তোমালোকৰ নিচিনা ছোৱালী এতিয়া এইটো বয়সত যদি মোৰ বিষ হৈ থাকে পঢ়া শুনাত বহুত যথেষ্ট দিগদাৰ হব নহয় বুজি চানে নাই?
উম।
স
মই একদম পঢ়িব পৰা নাই । একদম পঢ়িব পৰা নাই। মোৰ পৰীক্ষা পালেহি মই কি কৰি আছো? একদম পঢ়াত মনটো বহা নাই মোৰ।
এই মোৰ বা কিবা গাটো কিবা এটা হৈ থাকিলে পঢ়াত মন নবহে বুজিছা । তুমি
কি জানেনে এই জুন, মে' মাহত মই ডিব্ৰুগড়লৈ গ'লোঁ
উম।
কিয় গ'লো মই বিয়া এখনৰ নামত যি দেহাত মোৰ শেষ হৈ গল আহি পোৱালে ।তেতিয়াৰ পৰা আজিলৈকে মই কিতাপেই মেলিব নোৱাৰিলো ভালকে। তাৰ আগলৈকে যিজনী ছোৱালী ইমান ডৰিকেটলি পঢ়িছিলে।
বহুত বেয়া কথা হৈছে, বহুত বেয়া কথা হৈছে তুমি এটা কাম কৰা বুজিছা। তুমি প্ৰথমতে নিজকে অকণমান সময় দি ভাবা কথাখিনি যে নিজকে অকনমান চুচটো আনা নিজৰ মাজত নিজকে নিজকে মটিভেট কৰা। বুজিছা এতিয়া তোমাক তুমি নিচি এজন ডাঙৰ ছোৱালীক কোনো বেলেগে একো কথা কৈ হিলাব নোৱাৰে, নিজেই নিজৰ আটাইতকৈ ডাঙৰ মটিভেট হবা তাৰপিছত নিজৰ শৰীৰটো অকমান চোৱা নিজৰ ধ্যান ৰখা শৰীৰটোক । খোৱা বোৱ কেইটা ধ্যান ৰাখা তাকিবোৰ কথা একদম মূৰৰ পৰা উলিওৱা যিবোৰ বস্তু টেম্পৰেৰী হয় সেইবোৰ বস্তুত বেছি মূৰ সোমাই নাথাকিবা বুজিছা, তুমি সময়ত সময় বেলেগত সময় সেইটো কথা ইউজ নকৰিবা। যিকোন সময়ত যিটো কাম কৰি আছো কেৱল সেইখনণ সময়তে এইটো কথা ভাবিবা, বাকীবোৰ সময়ত এইোৰ ভাবি থকাৰ কাৰণে তোমাৰ বেছি হৈছিল। ডি্ৰেকচন হৈছে আচল কথা কথা বুজিছা। মনটো ডাইভাৰ্ট নকৰিবা। এইটো বয়সত খুব মন যায়, ভাৰ তয় সৰু সৰু কথাত। মানুহৰ মন ড্ৰাইভাৰত হৈছে, মনতো ড্ৰাইভাৰত হৈছে তোমাৰ আচলতে। তুমি মনটো যিমানেই আৱৰি সামৰি ৰাখিব পাৰিবা, সিমানেই তোমাৰ কাৰণে ভাল।
নাই মই ৰ'দ পাইছো যে, ৰ'দত মোৰতো বিষ এতিয়া মোৰ বিষত পঢ়িব নোৱাৰিল
নাই নাই নাই নাই নিজক শৰীৰটো যি কিবা এটা হৈ থাকিলে অকন মানু পঢ়াত মন নবহে, আৰু তুমি জোৰ জবৰদস্তি নকৰি বাও
একো কামতে মই মন বহাব পৰা নাই, কেৱল এই মূৰটো বিষয়ৰ কাৰণে।
তুমি ঔষদ খাইছে নাই?
কিহৰ ঔষধৰ কথা কলে? মোৰ বিষৰ ঔষধ আমিতো নাখাও ন, উম! খাবও নিদিয়ে, আৰু মই মোৰ বিষৰ ঔষধটো নাখাও। কিন্তু মই বুজিয়ে পোৱা নাই। কি হৈছে হঠাৎ? এনেকেই মোৰ কোনো দিন নহয় মানে।
তোমাৰ গৰম সোমাইছে, বেলেগ একো নাই হোৱা।
তাকে ভাত খালা খালে ন'? হয় ন'?
ভাত খালোঁ-খালোঁ-খালোঁ। তুমি খালা ন'? আছে আৰু সিহঁতেও, সি পঢ়া-শুনা কৰিছে! ল'ৰাটোতো, তাই ল'ৰাটো বাহিৰতে থাকেই। তাৰ পিছৰ চাইডে যে আছে তাইয়ে । উম। গুৱাহাটী কোম্পানী এটাতটো সোমাই আছে অ' । তাৰ পিছত ছোৱালীজনী, সেই পঢ়া-শুনা কৰিলে। তাইও সেই মাষ্টাৰ্ছ কৰি কমপ্লিট কৰি, ঘৰতে এতিয়া আছে এতিয়া ভাত চাত দি আজৰি হৈ, বাচন-বৰ্তন ধুই এই বিচনাখনত পৰিছোঁহি পায়।
টো কেনেকুৱা?
তেওঁৰ গাটো ভালেই বাৰু। বৰ্তমানতো ঠিকেই আছে প্ৰব্লেম তাইৰ, কিন্তু মাজে, মাজে অকনমান হেৰি হৈ থাকে আৰু। কিনো কৰিবা বয়সো হৈছে নহয় এতিয়া।
বয়সো হৈছে, তাতে বেমাৰতটো
সেইটোৱে, সেইটোৱেই। নাই, নাই আৰু কি কৰিবা? তেনেকে চলিব লাগিব আৰু। নিজৰ শৰীৰত তেহ'লে সিমানেই শৰীৰটো, যিমানে নিৰোগী কৰি ৰাখিবা, সিমানেই নি সিমানেই ভাল।
আপুনি, এতিয়া ঘৰতে আছেনে?
ঘৰতে আছোঁ, ঘৰতে আছোঁ। ক'তো যাবলৈ সময়ে নাপাওঁ ন! বুজিছা।
কি ক'লে?
ক'তো যাবলৈ তেনেকে সময়ো নাপাওঁ, অৱশ্যে যোৱা মনো নাযায় আজিকালি।
হয় ন! আপুনি অকমান গৰমতটো কমিলে আমাৰ পিনে আহি
যাম, যাম দিয়া। তোমালোকৰ মা দেউতাহঁতকো লৈ পেলাই এবাৰ আহি
যাম, যাম, নিশ্চয় যাম। এই সুবিধা নিমিলে নহয়। নি দিলে।
আগতিয়াকে কিন্তু খবৰ দি আহিবা দেই । আগতিয়াকে খবৰ দি আহিবা। বাকি মায়ে কি কৰিছিল হয় তোমাৰ?
মায়ে আপোনাৰ ভাত বনালে, খালো। এতিয়া মাক নতুনকে মানে মবাইল এটা দিলো দাদাই দিলে আৰু, তেতিয়া মায়ে আহি স্ক্ৰীনটাচ মোবাইল আগতে চলোৱা নাই যে। সেইটোকে চলাবলৈ শিকিছে, টিপি থাকে উল্টা পুল্টা কিবা পায়গে। জিঅ' টিভিটোও খুলিব নোৱাৰি। কিবা পায়গে, সেইটোকে সৰু পোৱালি নিচিনা পিটিকি থাকে আৰু বাৰাণ্ডাতে বহি।
ফুৰা আৰু কেঁচুৱা মাজতনো কি পাৰ্থক্য আছে কোৱা ।
কি কলা?
উৰা আৰু কেঁচুৱা মাজতো পাৰ্থক্য একে আৰু।
অ', একেই। তথাপিও তল নপৰে ন'? সৰু পোৱালিবোৰ যেনেকে জেদি, তেনেকুৱা
কৰিবলৈ দিয়া যি কৰে আৰু। কিনো ক'বা ময়ো এ মোৰ ময়ো সেই সকলোখিনি বস্তু নাজানোৱেই। ইটোত দীপো গৈ সিটোত দীপ খায়গৈ। তাপাই সেতি দেখাই দেখাই এতিয়া পাৰো বাৰু কলটো কৰিব পাৰো হোৱাটছএপটো চাব জানো। তাৰ পৰা তাৰপা সেই কিবা ইউটিউবত ভিডিঅ' এটা দুটা চাব জানো সেইকেইটাই চাওঁ আৰু।
মোৰ ভয় লাগে মায়ে কেতিয়াবা কাৰবালৈ ভিডিঅ' কল চিডি অ', কৰি বহি থাকিব বুলি সিট কালি ফোনটো কাটিলে ফোনটো কাটা নগ'ল মোক কৈছে কি ফোনটো কাটিলো কিন্তু মাতটো আহি আছে চাচোন বোলো মোৰ চতটো কাটাই যোৱা নাই মানে কেতিয়াবা যে কলে যাইগে মিনিমাইজ হৈ পেলাই যে, মানে ডিছপ্লেখন হেৰিটো বাকী খিনি বস্তু ওলাই যায় কিন্তু, ফোনটো ওপৰত গুচি যায় যে ভাবিলে কাটিলো সেইটো কটাই নাই মাত, তাই হেই আছে। মোক কৈছে কি মই কাটিলো মই, কাটি ল। এয়া
হয়- হয় মোৰো প্ৰথমতে তেনেকুৱা হয় মই মানে কি কৰিবা পিছলে অলপ অলপ শিকিলোগে বাৰু এতিয়া শিকিছো আৰু। বাহ হব কোৱা সময় লাগিব, তেতিয়া চোৱা আমিনো ক'ত পোৱা আমাৰ সময়ত ফোন- ফোনৰ একো -একো বস্তু চিনিয়ে নাপাওঁ।
সেই নালাগে। সেইটো হিচে কত?
গাঁও ঘৰত এ, এটাই টেলিফোন আছিলে সেই টেলিফোনটোতু, - গোটেই গাওখনৰ মানুহবোৰে গৈ কথা পাতেগে।
আগতে যে পিচি'অ ছিষ্টেমবোৰ আছিলে।
পি- চি -অ চিষ্টেম আছিলে ।
পাইছিলানে তুমি এটকা পাইছিলানে তুমি এটকা -দুটকা ভৰালে যে কথা পাতিব পাৰি পি- চি -অ চিষ্টেমটো আপুনিতটো পাইছে চাগে?
হাহহা পাইছো- পাইছো পি- চি - অ দেখোন মোৰ সৰু ল'ৰা- ছোৱালী কেইটালৈকে পালেগে। ল'ৰা- ছোৱালী কেইটাকে পালেহি তোমাৰ আমিতো পঁচিছ অনালৈকে ভৰাইছো। পঁচিছ অনাই ভৰাই পেলাই কত কথা পাতো তোমালোকেতো অনা, পহাই নাই ন',? পচি -পইচা আৰু অলপ, পহাই যে আমি পঁচিছ পইচা, পঞ্চাশ পইচা, পঁচিছ অনা সেইবোৰ পাইছিলোঁ আমি। এক পইচা- ডেৰ পইচা।
কি ধুনীয়া বস্তু।
এক- এক
দিয়ক খুৰী। এতিয়া অকমান শুই দিওঁ।
ঠিক আছে, বাৰু দিয়া শুৱা ৰেষ্ট লোৱা দেই। আহ,